হেল্ল' আহ কি কৰি আছা।
অ জাষ্ট এনেই বহি আছো ৰানিং কৰি আহিলো অলপ আগতে।
অ বাকী দৌৰা চলি আছে ন ভালেখিনি।
উম দৌৰা চলি আছে ভালে দৌৰলো যে যি ভাগা লাগছে ন খৰি একদম বি উঠি যায়। আজি এটাল অ আজি এটাল। লগৰটোৱে দহ পৌৰিল বত্ৰিছশ মিটাৰ এলেভেন এলেভেন ফ'ৰ ফ'ৰ টাইমটো এঘাৰ মিনিট চৌৰাল্লিছ ছেকেণ্ড।
ভালে দেখোন। আমাৰ ইফালে দ়বই নোৱাৰি যিয়ে ৰ'দ দিয়ে।
গৰম আজি থাকিব নোৱাৰি গৰমত তাই দৌৰিলে গোটেই গা গিলাক ঘামাই খামাই যায় একেবাৰে পুৰা। এখে গাই ধুবা লাগিব এ অলপ পিছত
আমিফালে কে। অ অঁ আমাৰ ইফালে মানে ক্ৰিকেট অলপ চলপ খেলিছোঁ ত' ক্ৰিকেট খেলাৰ টাইমতে বৰষুণ দি পৰিছে মানে যিয়ে বৰষুণ দিছে। তাৰ পিছত অলপ পিছত দেখিলো বতৰো ভাল হ'ল, তাৰ পিছত আকৌ দৰিব কি যিয়ে ৰ'দ দিয়ে মানে গৰম পুৰা
আহ। তে আজ দৰানে গে আজি
নাই আজি দৌৰ নাই।
অ দৌৰিবা দৌৰিবা কালি কালি ৰাতিপুৱা চোৱাা সোনকালে উঠিবা, দৌৰিবা কাৰণ ইণ্টাৰভিউটো আহিলে ন।
অঁ অঁ এটক আহিল বেছি সময় নাই। আৰু কি কৰিছো আজিকালি।
পঢ়াওনা কেনে চলি আছে?
পঢ়া শুনা এনেকুৱা হোৱা নাই ইউটিউবৰ পৰা যিখিনি হৈ আছে কিতাপটো লোৱাই নাই বৰ্তমান।
অ কিন্তু মই লোৱা নাই চেম একেই
আৰু কি কৰিল আজিৰ দিনটো
আজিৰ দিনতটো নাই আৰু এনেকুৱাই আৰু মানে মোবাইল চাই শুই ঘোমাই এনেকুৱাই গল টিউচন এটা কৰিলো।
আৰু কৰ'ৰবাত যোৱা প্লোনিং নাই নেকি‌?
কোনোবা যোৱা প্লেনিংটো আছে এটা নিচান গ্ৰাম বুলি কয় আমাৰ দুনৈফালে এটা জেগা আছে তুমি গুগলত মাৰি চাবাচোন ইউটিউব চিটিউবত নিচান গ্ৰাম বুলি জেগাটো ভাল আৰু গাঁৱলীয়াাৰ পথাৰ আছে পৰিৱেশ তাত কিবা চেলুঠা পইণ্ট বনাইছে কিবা কেনে মানুহে যায় আৰু পিকনিক স্পট বুলি হৈ গৈছে এতিয়া মানে ৰিল চিলো চাই থাকো মানে এতিয়া যাম বুলি ভাবিছো লগৰ এটাৰ লগত
এই যাব লাগে।
উম এই জুলাই যাম,
বাকী ইয়াতে অম্ব বেছি মেলাত নোহোৱা নাহা নেকি?
অম্বুবাচী মেলা চাওঁ তেইশ চৌবিশ যদি লগ পাওঁ কেইজনমান তিনি চাৰিজন একদিনৰ কাৰণে যাই আহিব পাৰো ঘূৰি আহিম তোমাৰ তোমাৰ কি ধাৰণা যাবানে প্ৰস্তুতি হৈছে নাই কিবা
ঠিক নাই যাব পাৰো নাযাব পাৰো।
অ মোৰ এতিয়া ক মোৰ ডাইৰেক্ট সিদ্ধান্ত লোৱা নাই একদম পোনপটীয়া সিদ্ধান্ত হোৱা নাই সম্ভাৱনা আছে যোৱাৰ কি হয় কোনো ঠিক না ই এনে চাহ তাহ খালা নেকি?
এই মাত্ৰ খাই আহিলোঁ।
অ, চাহৰ লগত কি খালা?
চাহ আৰু নিমকি।
বিস্কুট, নাই খোৱা নাই খোৱা নাই। জাষ্ট আহিলো, মই কলো নহয় দৌৰি আহিলোঁ জাষ্ট ৰানিং কৰি। মানে অলপ আন্ধাৰে হ'ল আহোতে, ৰাস্তাতে খোঁচ কাৰি আহিলোঁ ন। টো হয় হয়, আৰু ৰাস্তাৰে খোজ কাঢ়ি আহোতে আন্ধাৰ মোবাইল লৈ যোৱা নাছিলো আজি। তাৰমানে কুকুৰে, কুকুৰে ভুকে আৰু আহ। কামুৰিবলে আহিব আহে খুজে একদম।
হৈ আছে মানে বহুতখিনি।
হা?
মই বোলো বহুত,
উ অলপ সচ, আছে অলপ ভালেখিনি। মোটামুটি, এক কিলোমিটাৰ অলপ কম হয়। তথাপিও, সেইখিনি হৈ যায় মোটামুটি।
আমাৰ ইফালে পানী বাঢ়িছে।
অ, সাতশ মিটাৰ মানতো হৈ যায়। সাতশ আঠশ মিটাৰ এনেকে। তোৰ। পানী কি, কি এইটো বালিচৰগিলা নাই নেকি এতিয়া? দেখা নাযায় নেকি? নে পানীত ডুব গৈছে নেকি বালিচৰগিলা?
পানীত চব ডুব গৈছে। অলপ চলপ আছে যিখিনি এই জাব নেকি এটা দেখা পোৱা যায়। কাহিবন যাওঁবন কে থাকে।
মাছ কাছ মাৰিব যাৱ নাই আজিকালি?
নাই মাছ নামাৰো মই।
ত এনেকে। নাই আগতে মাৰি পাইছা নে নাই?
বহুত আগতে মাৰিছিলো, উম। এতিয়া, সৰু থাকোতে মাৰিছ ছিলোঁ মানে ক্লাছ ছেভেন ছিক্সত থাকোঁতে।
অ মোক নো, মোক নো ইমান নাজানো মাৰিব। কিন্ত মাজে মাজে মাৰিছিলো কেতিয়াবা গ'লে সেই মানে? কিন্তু মই মাছ আনি ভালে লাগে এনেই, নোৱাৰোঁ আৰু বা, তথাপিও যি হওক অলপ চলপ। সেই মেটেকাে থেটেকা গিলা কি কৰি হেনেকোৱা অলপ চলপ মাৰিছিলোঁ, ধৰিছিলোঁ, ভাল লাগিছিল, সাপ এটা আহি গৈছিল, তেতিয়াৰ পৰা আৰু ভয় লাগে অলপ মানে মেটেকা গিলাৰ মাজতো এ মাছ চাছ পোৱা যায় না, আৰু তাৰ মাজতে সাপো থাকে, লুকাইকিনে।
আমাৰ এইফালে এতিয়া মাছ, বহুতখিনি কমি গৈছে মানে পৰ্বতৰ নদীটো যিহেতু, ওচৰ চাপিয়ে আহিছে ক'ব গ'লে। আৰু এইফালে এনেকুৱা মাছৰোৱা যি টো আছিলে সিহঁতৰ, মানে আজিকালি মাছ মাৰা কমিয়ে গৈছে মানে, মাছ চাছ নাপাই, এইটো কাৰণে বেলেগ লাইনত গুছি গৈছে চবে।
হয়, হয়। এনে, ভ্ৰমণৰ ভাৱে ঠাই, ঠাই ঘূৰিবলগীয়া, তোমালোকৰ গাঁওখনতো, এটা ভ্ৰমণৰ বাবে ধুনীয়া ঠাই ন। বহুত মানুহ আহে, দূৰ দূৰণিৰ পৰা, তোমালোকৰ তাত ভ্ৰমণ কৰিবলৈ, তুমি গাঁওখন চাবলৈ আজি দিনতটো এটা নাম কৰা ইণ্টাৰনেট, ইণ্টাৰনেটো কৰা আজিকালি, চনকা হয়নে নহয়।
উ! উম, ইয়াতে, চনগ গাঁওখন মানে, প্ৰাকৃতিক প্ৰাকৃতিক দৃশ্য ভাল আছে। ইয়াতে, উ!
পাহাৰ আছে। আছে, নদীও আছে। গ্ৰীণ পুৰা একদম সেউজীয়া, সেউজীয়া।
অ' তিনিওফালে পাহাৰ। আৰু একফালে নদী। মাজতে আমাৰ গাঁওখন।
উ! ধুনীয়া লাগে এইটো দৃশ্য।
ঠাণ্ডা বতৰত, যিয়ে, কুঁৱলী যেতিয়া পৰে, তেতিয়া, ৱাও! কি ধুনীয়া দৃশ্য দেখা পোৱা যায়। মানে
আৰু খেতি পথাৰতো থাকে, খেতি পথাৰ গিলাক চাই ভাল লাগে।
উ! খেতি এতিয়া চপোৱা হ'ল। মানে, ধান কেইটা হ'ল।
অ'।
ধান লগোৱা নেকি? তোমালোকে, ধান নলগোৱাই চাগে। ধান চানটো নলগোৱা? ধান, ধান।
ধান, নাই নাই নলগাও আমি, চাউল কিনি খাওঁ, মাটি নাই না এনেকুৱা, খেতি নকৰোৱে আগৰ পৰা ইমান।
বাকী, কি কয়, কিবা কিবি পোহা মানে গাহৰি।
অ' সেইটো পুহিছো। এনে, এনে অলপ, উ! নাই নাই এতিয়া, এ এটা আছিল মানে, এতিয়া, অলপ বেলেগৰ আছিল না, এতিয়া পোৱালি দিছে বিক্ৰী কৰা হৈ গৈছে। এইটো, মানে পইচাৰ ভগৱা হৈ গৈছে আৰু এটা আছে, নিজৰ এতিয়া এয়া অলপ সৰু হৈ আছে।
পঢ়িব লাগে, বেছিকে পঢ়িলে ভাল আৰু আজিকালি যিয়ে গৰম দিয়ে গাহৰিও মানে, বহুত অসুবিধা চাগে, সিহঁতৰ মানে, গাত বেছি গৰম মানে
উম উম, পানী মানি দিব লাগে।
উম, ঠাণ্ডা জাগাত। মানে ভালকৈ সিহঁতৰ চোৱা চিতি কৰি থাকিব লাগে।
অ, মানে পুহিব পাৰি দশ পোন্ধৰটা মানকে কিন্তু সেনেকে এটা ঘৰ বনাব লাগিব। থাকে আৰু পানী চানী মাৰি দিবা লাগিব মটৰ চটৰ দি কিবা আৰু এ গ পিছ ঘৰটো পিছফালে গাঁত খাই দিবা লাগিব তাতে অলপ উটায়ন কৰি দিব লাগে যাতে গোটেই বস্তুব লেতেৰা বস্তুবিলাক পানী মাৰিলে ভাহি যায় গাঁত পৰি যায়। প্লাছ চিষ্টেম বনাবা লাগিব মানে সেনেকে আৰু খানা। লাগিব এনেকে কেয়াৰ কৰিব লাগিব মানে। মানে এটা দুটা, থাকিলে মানে ইয়াত মানে ইমান অ চোৱা চিতা কৰা। মানে ইমান প্ৰব্লেম কি নহয় অসুবিধা নহয় এটা এটা কৰি থাকিলে কিন্তু যদি দচটা বিশটা পোন্ধৰ য। থাকে অলপ ভালকে লাগি থাকিব লাগিব মানে, সেইটোৱে কাৰণ যদি এৰি দিয়া বেলেগৰ বাৰীত গলেতো গালি পাৰিব ন।
ক হয় আজিকালি।
আৰু বান্ধি থ থব লগা হয় আৰু নহলে সেনেকে যদি, ৱালথুৱাল দি সে ডাঙৰ এৰিয়াকে যদি খেৰি থোৱা, সেনেকেও ভাল হয়, তাতে খাৱা দিয়া কাৰণে কি বনাই দিয়ও তাতে বনাই দিব পাৰে। ইটো চাইছিলো বহুত ভিডিঅ' কিবা কিবি আছিল আৰু।
বাদ দিয়া আৰু কি কয়, আমাৰ এইফালে নাহা নেকি এইবাৰ ফুৰিব।
বোলে যাবতো ইচ্ছা আছে কিন্তু এতিয়াটো কথাটো এতিয়াও হ'ল না মানে সফল হব পৰা নাই লাইফৰ এতিয়া, কি কৰি আছো, কষ্ট কৰি আছো, মানে এখন গলেতো জানাই মানে গোষ্ঠী কৰ্মা যি হওক মানুহ আজিকালি চাই নামটো সোধাৰ পিছত তোমাৰ কামটো কি বা তোমাৰ ইনকামটো কেনেকুৱা বা সেনেকুৱাই। তোমাৰ পজিচনটো ক'ত কে কি আছে আজিকালি, সেই হিচাপেৰে টকাটো আজিকালি ইম্পৰ্টেণ্ট ন।
এনেও আমি ডাঙৰ হলোঁ যিহেতু- ত' চবে সুধিবই কি কাম কৰা, কি নকৰা?
হয়। মানে? এনে আৰু কিবা যাব মন নাযায় আৰু।
আমি কামেই নকৰোঁ বা কাম পোৱাই নাই এতিয়ালৈকেতো, হ'বই না
কব এইটো মানে কিন্তু এখন এনেকে যাব মন নযায় ন এখন অলপ চলপ পইচা লৈ এনেকে কি কৰি মানে সেইটোৱে আৰু, যাবলৈ ইচ্ছা আছে বহুত ইচ্ছা আছে, মই কিমান এ কলে কলেজ শেষ হোৱাৰ পিছৰ পৰাই যাবলৈ ইচ্ছা আছে, ব যা পোৱা নাই চৌবিশৰ পৰা দুইহেজাৰ চৌবিশৰ পৰা ছাব্বিশ আহি গল দুই বছৰ ওলাই গল, যাবলৈ ইচ্ছা আছে যাম। কেতিয়া যাম, উম ক্লাছ মেট্ৰিক পৰীক্ষাত দি গৈছিলো উনৈশত ঊনৈশত। দুইহেজাৰ ঊনৈশ চন তেতিয়া আছিলো ত দে এখন ডেৰমাহ মান আছে, ডেৰ মাহ দুইমাহ দুইমাহ মোটামুটি আছিলো। জ ৰিজাল্ট দিয়াৰ আৰু এসপ্তাহ আগতে পলাই আহ আহিছে। উ
অ এনেকুৱা কিবা হৈছিল, তেতিয়া মানে ক্লাছ টেনত থাকোঁতে ভাল লাগি আছিল।
তেখনৰ আম অ যিখিনি আৰু সীমিত নলে আছিল এক ঘুৰিব গৈছিলো পাহাৰত পাহাৰ লৈ সিফালে, তুমিও আছিলা চাগে সুৰজে আছিলা সুৰজৰ লগত তেওঁৰ কি এটা আলহী এটা আছিল কিবা নাম আছিল আকাশ না কিবা নাম আছিল অলপ ট্ৰাইবেল জনগোষ্ঠী মানে। ত তেওঁ আলিছা আছে ভাল লাগিছে, সেই মন্দিৰটোলৈকে ঘূৰিব গৈছিলোঁ যে এ, নাইক দেৱতাৰ যে মন্দিৰ টো আছে যে পাহাৰৰ মাজত সিফালে, চনাৰী ইফালে যে ৰাস্তাটো যাই যে এইফালে মডচা
এই, আছে আছে আছে আছে, ইফালে আমাৰ এই কি ক
অ খ খেজুৰ গছৰ, খেজুৰ গছৰ আগৰ অলপ ৰাস্তা এইফালে ওপৰলৈ গেছিলোঁ নাগ মন্দিৰ কে পূজা হৈ, মই বো সৰুটে একবাৰ গৈছিলোঁ তাৰছত আৰু এ তেখনে গৈছিলো। এ দুই উঊচতে গেছিলোঁ তোমালোকৰ লগত। আৰু সেই ঝৰ্নাৰ পাৰত যে এটা, অ ধনাবাৰৰ যে এটা ঘৰ আছে যে, কেৰাম চেৰাম যে খেলাইছিলো আমি মেটিক পৰীক্ষা দি-দিছ লো বন্দা চন্দা আছিল। তাতে, অ য যেতিয়া জিঅ' চুইচ টিপা মোবাইলটো অলাইছিল, তেতিয়া তোমাৰ মোবাইল আছিল তুমি যে চাউথ ইণ্ডিয়াৰ যে মুভি চাই আছিলা লাভ ষ্টৰি মুভিটো। কিবা নাম আছে মুভিতো নাজানো কিন্তু ভাল লাগিছিল চা চাইকেনে মনত আছে নে কথা পাতিছিলোঁ যে?
মনত আছে মানে সেনকুৱা টাইপৰ মনত নাই মানে।
অ, এনে মো-মোৰ অলপ মনত আছে ভাল সেইখিন সময় কেনে, সেইয়া অলপ স্মৃতিটো। মানে সেই এই ল'ৰাটো এটা আছিল যে তাৰ ঘৰত কেৰাম খেলাইছিলো তাতে আপুনি তোমাৰতো জিঅ' মোবাইলটো আছিল। মুভি মুভিটো লাগাইছিলে মানে, মুভি চাইছিলো তাতে আমি। চাউথ ইণ্ডিয়ান মুভি এটা চাইছিলোঁ।
এতিয়া মানে ইহঁতৰ কি কয়, বিহাৰত থাকে না ইয়াতে বিহাৰৰ পৰা আহি এতিয়া ইয়াতে থাকে আৰু। চব মানে মাক
কিচ, অঁ সে-সেই-সেই লৰাটো দেখিছো ই-ইনষ্টাগ্ৰামত ভিডিঅ দেখিছোঁ, মানে এটা ল'ৰা আছে কানাই নামৰ সি ভিডিঅ' বনাই ন, তাত তাৰ ভিডিঅত দেখিছোঁ।
অ, কানাই দা ওচৰতে থাকে। মানে লগৰে আৰু আ-আমি যেনেকুৱা লগৰ সিও এনেকুৱা লগৰ।
অ, তা-তাৰ ভিতৰত দেখা পাই থাকো। কিবা বেলৰ চৰবত তৰবত বনাই খাই থাকে কিবা। আৰু মানে সনেকুৱাই আৰু, আৰু ঝৰ্ণাৰ পানী থাকিলে ভিদিঅ পাহাৰৰ আজিকাল লাইফ তাইটো দেখাই থাকে, ভাল লাগে। জীৱন
বৰষুণ দিছে নেকি আজি সিফালে?
উ উ, বৰষুণ দিয়া নাই। একবাৰ ৰাতিপুৱা সময়ত দুই এটা টোপ পৰিছে, বাট নাই আৰু লগে লগে ৰ'দ দিছে। বৰষুণটো নাহিল, বৰষুণটো আহিব বিচাৰিছিল নাহিল, ৰ'দে দিছে গৰম পুৰা
আমাৰ ইফালে বৰষুণ বতৰ কৰিছিলে মানে আমি ভাবিছো আজি দিনটো বৰষুণে দিব নেকি। তাৰ পাছত অলপ দেখিলো, বৰষুণ দিয়াৰ পাছত আকৌ ৰ'দ ওলায় তাৰপিছত ৰ'দ আকৌ ৰ'দ ওলাই ৰ'দ ওলোৱাৰ পাছত অলপ পিছত আকৌ বৰষুণ দিয়ে মানে খেলে মেলে দিনটো